হেল্ল'
অ কোৱা
হেল্ল' হেল্ল'
অ হেল্ল' শুনিছানে
কি কৰি আছা?
মই বৰ্তমান এনেই আছো, তুমি?
আচ্ছা, ময়ো এনেই আকৌ দেই।
অহ।
সে খোৱা- বোৱা কৰিলা?
বাকী নাই হোৱা দেই। তুমি খালাই নিকি?
আমি নাই খোৱা আমি বনাব লাগিছেহে আৰু দেই।
অ, চাহ খালা?
হা, আমাৰ মানে এনেকে চাহ- তাহ খোৱা ত অভ্যাসটো নাই। নাই খোৱাই বাবে কেতিয়াবা খাওঁ কেতিয়াবা নাখাওঁ, তেনেকুৱাই আৰু।
অঁ।
উম, তুমি খালা?
নাই খোৱা দেই।
আচ্ছা, কিয় বা?
এনেই।
আচ্ছা আচ্ছা।
ইমান গৰমত কেতিয়া চাহ খাই থাকিবা।
তাকে গৰমত চাহতকৈ ঠাণ্ডাই ভাল ন।
উম।
এইটো যে হয় আকৌ দেই ইমান গৰমত আকৌ বৈ এনেও গৰমত থাকিব পৰা নাই আকৌ গৰম গৰম চাহ খাই দিলে আৰু হৈ গ'ল আৰু।
তাকেহেই।
উম। তথাপি চাহটো খালে মনটো ভাল লাগে বাৰু, এই টোপনি -টোপনি লাগি থাকিলে ভাল লাগি যায়।
সেইটো হয়।
অঁ। তথাপি আৰু এইবিলাক খাবলৈ ইমান মন নাযায়, কেতিয়াবা কেতিয়াবা খাওঁ। মানে পালে খাওঁ, নাপালে নাখাওঁ।
মোৰ চোৰ বিষ হৈ থাকিলে মানে ৰঙা চাহ খাবা।
টো ভাল হয় ন। উম তাকে তাকে উম।
বাকী তোমাৰ খবৰ?
খবৰ ভালে আৰু দেই তোমাৰ ন?
আছো আৰু।
আচ্ছা, চে কত আছ এতিয়া?
মই বৰ্তমান ঘৰতে আছো।
আচ্ছা, বাকী মানুহবোৰনো মাহত?
মাহত আছে ভিতৰত, মই এনেই চোতালতেই খোজকাঢ়ি আছো।
আচ্ছা, বতাহ খাইছা মানে ঠাণ্ডা ঠাণ্ডা বতাহ।
অ বতাহ খাইছো ভিতৰত ইমান গৰম।
গৰম আকৌ দেই।
উম, একে যিমান গৰম পৰিছে মানে কাৰেণ্টটো অহা যোৱা অহা যোৱা কৰি
অ কাৰেণ্টটো নাথাকিলে ফেনবিলাকো নাপাও, এ ভিতৰত মানে পুৰা গপ গপ পুনি দমাই জানা?
উম হয়।
মানে খিৰকি চিৰ
কালিতকে আজি গৰমো বেছি চোৱাচোন?
অঁ মানে এইকেইদিন দিনে দিনে বাঢ়ি বাঢ়ি গৈ আছে আৰু-
তোমাৰ গৰম পৰিব আছেই-
তাতকে বৰষুণ এজাক লাগিছিলে আকৌ-
উম-
বৰষুণ এজাক হ'লে অলপ ঠাণ্ডা পেলাব-
তাকেহে-
আকৌ বৰষুণ দিলেও অসুবিধা নহয় -
কালি তোমাৰ বৰষুণ দিছিলেই দেখোন কালি বৰষুণ দিছিলেই দেখোন-
মই গমেই নাপালো নহয় কেতিয়া দিছিলে বাৰু? এতিয়া দিনতো নাই দিয়া ৰাতি- দিলে যদি দিলে চাই ৰাতি দিলে ন এ ৰাতি শুই- যি শু শু আৰু একেবাৰে ৰাতিপুৱাই সাৰ পাওঁ গমেই নাপাওঁ-
কোনোবাই উঠাই আনিলেও মানে গম নোপোৱা?
অ কোনোবা- তাকে তেনেকে গম পোৱা যায় না নাযায়, এতিয়া উঠাই পোৱা নাই নহয়, তেনেকে যে- তাকে অ- কোনোবাই উঠাব লাগিব তেতিয়াহে গম পাওঁ মানে-
আত্ছা!
চোৰ দকাইড আহিলে গমেই নাপাবা দেখোন তেতিয়াহ'লে- তাকেহে মালিক থাকা নাথকা একো ল-
এ একো লাভ নাই মানে কুম্ভকৰ্ণ হোৱা দি - জান নাই অ- মানে ক একেবা ৰাতি - ৰাতিপুৱা- কাম থাকিলে সোনকালে উঠো বা যদি নাথাকে দহটা চাৰে দহ- বা কেতিয়াবা ন'টা এনেকে বাজে আৰু অ ৰাতি- দেৰিলৈকে মোবাইল চাও নহয় মোবাইল মানে কি তুমি জানা দেখোন ইনষ্টাগ্ৰামটো যেতিয়া উলিয়াই লওঁ-
তাকে ৰিছ চাই চাই-
দুই ঘণ্টা যায়গে আমি মানে গমেই নাপাওঁ।
উম-
ইনষ্টাগ্ৰামটো ৰিলচত- কেনেকুৱা এটা ৰিচ চালে আৰু এটা চাই দিওঁ দেই, সেইটো চোৱা পিছত আৰু এটা চাই দিও আৰু তা এনেকে চাই থকা হয় আৰু।
মানে চাই থাকিলে তোমাৰ ইণ্টাৰেষ্ট অ ইণ্টষ্টটো বাঢ়ি যায়।
তাকে তুমি পিছে ইনষ্টাগ্ৰাম চোৱা নাই?
চাওঁ দাই -
আচ্ছা- ৰিল বিলাকে চাই থকা হয় বেছিকে হি কেতিয়াবা- ইনষ্টাগ্ৰাম আমনি লাগিলে হোৱাটছআপত যাওঁ আৰু হোৱাটছাপতনো এনেকে কোনোবা মেছেজ কৰিলে যাওঁ আৰু- মেছেজ কৰিবলগীয়াটো তেনেকে নাই নকৰে- হা অ- ষ্টেটাচ বিলাক কিমাননো চাবা হয় আজিকালি আগৰ দৰে ষ্টেটাচ- নলগা আজিকালি মানুহবিলাকে যে - কিবা ভিডিঅ' চিডিঅ' বিলাক নলগা নহয় আগতে প্ৰথম প্ৰথম- যেতিয়া আমি মানে মোবাইলটো লৈছিলোটো লকডাউনৰ সময়ত- এতিয়া আৰু কি কবা আৰু ন- প্ৰথম প্ৰথম যেতিয়া লৈছিলোঁ ন মোবাইল।
উম ইউটিউবটো তেনেকে ইমান চোৱা নহয়ে চাগে?
ইউটিউবত মানে কেতিয়াবা ফিল্মবিলাক চালে চাওঁ আৰু।
আহঁ!
ইনষ্টাগ্ৰামতো কেতিয়াবা আমনি লাগে নহয় একেবোৰ ৰিলকে আহি থাকিলে। বা কেতিয়াবা ইনষ্টাগ্ৰামত বৰ ভাল ভাল ৰিল নাহেটো।
হয়!
কিছুমান বহুত আমনি লগা ৰিল। এইবিলাকে আৰু ভাল নালাগে যে তেতিয়া ইউটিউবত যাওঁ আৰু।
তুমি এটা এটা দুখ লগা ৰীল চাই দিবা গোটেইখিনি দুখ লগাই আহিব তোমাৰ।
তোমাৰ মনতো তেনেকা হৈ থাকে ন ইনষ্টাগ্ৰাম
সেইটো অ মিলি যায় একেবাৰে। তোমাৰ মন বোলে ছেদ হৈ আছে তোমাৰ ছেদ এ আহি থাকিব ছেদ এ আহি থাকিব।
অ সেইটোৱে আৰু। মানে ইনষ্টাগ্ৰামটোত যদি মই যদিব এইবল বোলে মোৰ দুখ লাগি আছে ব দেই মই যদি এটা দুখ লগা ৰিলচ চালু সেইটো বোলে লাইক কৰি দিলোঁ বা কাৰোবাক যদি শ্বেয়াৰ কৰি দিলোঁ ম গোতেই ইনষ্টাগ্ৰাম ফিডটো মানে ক'বই নালাগে আৰু।
উম হয় তেনেকুৱা।
এ এইবিলাক কি কবা আৰু মানে দুখতে দুখ দি গৈ থাকে আৰু।
বাকী ভ্লগ চলগ বনোৱা নেকি?
নাই নাই আমি এইবিলাক নবনাওঁ দেই আমাৰ লাষ্ট লাগে এইবিলাক বনাবলে।
হয় নেকি?
তুমি বনোৱা নেকি?
নাই নবনাও তেনেকে।
আচ্ছা ৰীল বনোৱা চাগে?
ৰিল এনেই কেতিয়াবা বনোৱা হয় বাৰু।
আচ্ছা অ ছোৱালী মানুহ যেতিয়া ৰিল বনাবাই আৰু ন।
তথাপিও এটা দুটা কেতিয়াবা বহুত দিনৰ মূৰত।
তাকে তাকে বনাবা বনাবা কেতিয়াবা লাইক চাইক দিম আৰু। মানে যদি পাওঁ তাকে কেতিয়াবা আহি থাকা নহয় মোৰ ইনষ্টাগ্ৰামৰ মোৰ ভিতৰত লাইকটো দিওঁতো অ।
কমেণ্ট চমেণ্ট দিওঁ তুমি নোচোৱা চাগে কমেণ্টৰ ৰিপ্লাইবিলাক নাহে।
আহঁ!
আহ!
তেনেকে ৰিল শ্বেয়াৰ কৰিলে মানে মই ইমানকে তাৰপিছত চাই থকা নহয়গে।
উম!
দিলো দিলো আৰু।
অ ফটো চটো বিলাকে পোষ্ট কৰা চাগে আৰু।
অ!
উম! মানে চলাইছে মানে ইনষ্টাগ্ৰামটো ইউজ কৰিছা যেতিয়া আৰু বা কেতিয়াবাতো ফটো চটো দিবই লাগিব ন প'ষ্ট চষ্ট কৰিবই লাগিব।
আজিকালি তোমাৰ সৰু পোৱালি এটাও মানে ইনষ্টাগ্ৰাম একাউন্ট থাকিবই।
অ এই ক'বই নালাগে আৰু মানে যেতিয়া পৰা মোবাইলটো চলাবলৈ শিকে তেতিয়াৰ পৰা মানে ইনষ্টাগ্ৰাম আগতে আমি নাজানিছিলো জানা নাই।
আমি সেইটো নাইন টেনত পঢ়ি থাকোতে আমি সেইটো নাজানো
অঁ মইতো প্ৰথম ক্লাছ টেনত মোবাইল লৈছোহে আগতে আমাৰ পাপাৰ হাতৰ মোবাইল আছিল নহয় এইটো কি বুলি কয় যে কি পেড
অঁ
এনেকুৱা মোবাইল বিলাক দানাইছো না আগতে এইটো মানে অ সেইটোতে গেম খেললে ৰ গেমতটো আছিলে যে খ এটা এটা খাই গ'লে দীঘল হৈ গৈ হাতডাল খেলি পাইছা নাই তেনেকুৱা গেম বিলাক
পাইছোঁ দেই
আঁহ হাঁ
পাইছোঁ
উ আগতে ভাল লাগিছিলে ন
সঁচাকে।
আজিকালি। যি তেতিয়াৰ পৰা মোবাইল ওলালে আৰু বেছিকে মানে মানুহবিলাকে মোবাইলটো ল'ব ল'লে এইটো লকডাউন
অঁ হয় আজিকালি মানে পোৱালি এটাৰ হাততো তোমাৰ মোবাইল দিয়ে।
অঁ আমি সেইটো সময়ত তেনেকুৱা মোবাইল নাজানিছিলোৱে টিপিবলৈ যে অঁ আচলতে লকডাউনত এইটো কি বুলি কয় যে এইটো অনলাইন ক্লাছ বুলি আছিলে ন অনলাইন ক্লাছ কৰিব লাগে বুলি আৰু মাক দেউতাকে ল'ৰা ছোৱালীবলাকক লৈ দিলে মোবাইল। কিন্তু ল'ৰা ছোৱালী বিলাকে কি কৰিলে
গেম
গেম খেলিব ললে অনলাইন ক্লাছনো কিমান কৰে আধা ঘন্টা বা এঘন্টা। এ অনলাইন ক্লাছ কৰা বাহানা। তাতে আৰু একদম ল'ৰা ছোৱালীবিলাকে কি গেম খেলে ক'ৰবাত ইনষ্টাগ্ৰাম চলায়। ফেচবুক চলাব শিকিলে অ তেতিয়া আছিলে নহয় আকৌ টিকটক
অঁ টিকটক টিকটক বেইন হ'ল আৰু
অঁ টিকটকটো বেন হৈ গ'ল তাতো ভাল লাগিছিলে কেনেকুৱা ধৰণৰ ৰিল আহে আৰু এতিয়া মানে আগৰ প্ৰ ৰিল বিলাক চালে বা ভিডিঅ' বিলাক চালে হাঁহি উঠে মোৰ জানা
হয়।
তেনেকুৱা ধৰণৰ আহে আৰু কি কবা আগতে এইবিলাক আগতে প্ৰথম প্ৰথম যেতিয়া নি ইষ্টাগ্ৰাম চলাইছিলো তাৰ ফটোবিলাক যেতিয়া প'ষ্ট কৰিছিলো ইডিট ইডিটটো আগৰ ইডিটটো তুমি জানা নাই কেনেকুৱা খাতাৰা আছিলে এইদিন বিলাক আগতে ফটো এডিটটো ৰঙা ৰঙা
আজিকালি সেইবোৰ ইডিটত ফটো ইডিট কৰি দিলে কব তই ইমান পুৰণা জামানা মানুহ নে
অঁ সেইটোতো প সেইটোতো কোৱাটো পাৰেই কিন্তু মানুহে যে হাঁহিয়ে য দিব
সেইটোতো হয়
কি আজিকালি এটা ৱৰ্ড আহিলে চাবৰি ৱৰ্ড চাপৰিও বুলিয়ে কব আৰু আজিকালি
উম
আহঁ কি কবা আৰু মানুহবিলাক মানে সে ট্ৰেণ্ডিঙত চলিবলগীয়া হয়
বৰ্তমান যুগতে এতিয়া তেনেকুৱা চলি আছে আজিকালি সকলোবোৰ ছচিয়েল মিডিয়াই
চচিয়েল মিডিয়া তাকে তাকে মানে সামাজিক মাধ্যম বিলাকত আজিকালি
এতিয়া তুমি এতিয়া ফেচবুকতে চাবা চোন কোনোবাই ৰাতিপুৱা উঠিব এটা ভিডিঅ' বনাব সেইটোও পষ্ট কৰিব আকৌ দিব পৰিয়ালে এটা।
অ আজি মই চাহ খালো দেই।
মানে যিটো মানে যি কৰি থাকে মানে সকলো বিলাক মানে
অ বিশেষকৈ আজিকালি মানে এইবিলাক বোৱাৰী বিলাক ওলাই নহয়। আমাৰ মাজজন শু আছে দেই তুলিছো সেইবিলাকে মানে।
উম সকলো বিলাক মানে সিহঁতে দেখাবই আৰু
আহ দেখাবই তাকে। আজিকালি মানে এইটো প্ৰাইভেট বোলা বস্তুটো নাইকিয়াই হৈ গৈছে ফেচবুক ইনষ্টাগ্ৰামৰ পৰা।
তাকে।
উম। ভালকে ব্য্ৱহাৰ কৰিব জানিলে ভাল আৰু ইনকম এটাও হয় মানে এইবিলাক ফেচবুকৰ হওক ই ম হওক
উম।
উ কিন্তু কৰিব নাজানিলেহে বেয়া।
শ খা ল কিছুমানে বেয়া শিকা।
আহ তাকে তাকে সেইটো হয়। ভাল শিক্ষা ল'ব পাৰিলে ভাল আৰু
তাকেহে।
তাকে পিছে খোৱা বোৱা কৰিলো কলা নে নাই খোৱা কলা।
নাই কৰা আমাৰ টাইম আছে।
আচ্ছা কিমান টাইমত পোৱা যা
মা অলপ দেৰি হয় বাৰু
আচ্ছা কোনে বনায় তুমি বনোৱা নে মায়ে বনায়?
মায়ে বনাব।
আচ্ছা তুমি বনোৱা নাই এনেকে ভাত চাত বিলাক? আচ্ছা মাক সহায় কৰা মানে ন কেতিয়াবা কেতিয়াবা।
কৰো দেই।
ঠিকে আছে ঠিকে আছে ভাল ছোৱালী দিয়া।
কেতিয়াবা সহায় কৰিব লাগে।
তুমি কৈছা ভাল বুলি মায়ে কব উম দিন্তু অকল মোবাইলটো
অস আজি আজিকালি মানে তেনেকুৱা আৰু মানে মোবাইলটো অকনমান চালে বহুত চাইছে বুলি ভাবে। আৰু চোৱা হয়ও বাৰু মাহঁতে এনেকে বেয়াকে নকয় বাৰু দিনটো চোৱা হয় মানে আমি অকণমান চাওঁ বুলিয়ে চাওঁ কিন্তু দুই তিনি ঘণ্টাটো একেৰাহে চোৱা হয় ন মোবাইলটো।
সেইটোৱেই
মাহতে গালি পাৰিবই আৰু
উম হয়।
তাকেই তাকে
বাকী এতিয়া কি শাক বনাইছে
মায়ে জানিব দেই কি বনাই।
ঘৰৰ খেতি চেতি কৰে নাই শাক পাচলি?
আমাৰ শাক পাচলি খেতি তেনেকে নাই এতিয়া।